ডাঙৰীয়া, হেল্লো ডাঙৰীয়া নমস্কাৰ।
হেল্ল' নমস্কাৰ আহ। ছাৰ, ডাঙৰীয়া আহ কওঁকচোন আপুনি- ভ্ৰমণ কৰি ভাল পায় নে নাপায়?
অঁ, হয় বাৰু। মই মানে এই অঁ- মোৰ মানে প্লেনিং আছে। এই হেৰি অঁ, সেইদিনা যে আপোনাক মই কৈছিলোঁ- এই আহ শ্বিলঙত যোৱাৰ কথা।
হয়, হয় শ্বিলঙত যাব। আপুনি এবাৰ গৈছিল নেকি?
অঁ, হয় গৈছোঁ মই, এক একবাৰ নহয় মই, ভালে কেইবাৰ গৈছোঁ শ্বিলং, মেঘালয় এইটো- সেইটো ছাইডৰ ছ'- অঁ, তাৰমানে মই ক'ব বিচাৰিছোঁ যে আমাৰ কোব বুকিং হৈ গ'ল- বাৰু। ত আপুনি- যদি যায়, সেইটো সেইটোৰ মানে মোক অঁ- কথাটো মানে মোক অঁ- সঠিক ভাৱে কৈ দিব যদি যায়, আপুনি হয়-
মই যাম। কিন্তু অঁ- হয়।
মানে কিবা অসুবিধা আছে নেকি? ধৰক আমাৰ আ আমাৰ আমাৰ ট্ৰিপটো হ'ব। ধৰক দহ দিন মানৰ হ'ব মা-
অঁ, তেনেকুৱা হয়, তেনেকুৱা অসুবিধা নাই। মই- জুলাই মাহৰ এই একৈশ - তাৰিখে মই আপোনাক মানে জনাই দিম। অঁ, পইচাটো মই গুগল পে কৰি দিম, কিমান খিনি লাগে!
নাই বাৰু, সেইটো গুগল পে' কৰিব নালাগে বাৰু, আপুনি আহিব- তেতিয়া আপুনি বাৰু দিলেই হয় দিলেই হ'ব, সেইটো পইচাৰ পইচা লৈ - টেনচন মানে চিন্তা নকৰিব।
হয়, আপুনি লিষ্টখনো দিব আপুনি।
হয়।
তেনেকুৱা। অঁ, মই যাম তাৰে- ঠাণ্ডা সেইকাৰণে ভাল লাগে, তাৰ ৰাস্তা বিলাক- প্ৰাকৃতিক দৃশ্য, -
আচ্ছা, আপুনি অ শ্বিলঙত-
কুৱলি অঁ, খুব- মই মেঘালয় গৈছোঁ মই।
অঁ।
দুই হাজাৰ চৌবিশ, - পঁচিছ, ছাব্বিছ এনেকুৱাত গৈছিলোঁ মই মেঘালয়।
আচ্ছা।
আৰু মই মেঘালয় তাত- তে এতিয়া মোৰ জেগাবিলাক মনত নাই আৰু মই মেঘালয়ত গৈছো অ গোৱালপাৰা সেইপিনে। যোৱাতে মই তাৰ কাষতে মেখালয়তে আমাৰ নিয়াৰৰ আমাৰ ওচৰতে এটা সীমাতে আৰু। তেনেকুৱা। বহুত দূৰ নহয়, লগালগ অসম আৰু মেঘালয় তেনেকুৱা। আৰু তাৰে প্ৰাকৃতিক দৃশ্য ভাল লাগে, তাহাৰে পাহাৰীয়া অঞ্চল বিলাক।
মানে তাতে গলে আপুনি এবাৰ গম পাব যে, মানে প্ৰকৃতিটো কি আৰু মানে কৃতিটো কিমান সুন্দৰ মানে সৌন্দৰ্য্য হ'ব পাৰে সেইটো আপুনি নিজে মানে দৃষ্টিটো মানে চাব পাৰিব।
হয়, চাব পাৰি নিজৰ অভিজ্ঞতা হয়, পাৰ্থক্যবিলাক জানিব পাৰি, অসমৰ তাৰ আৰু খাবা খাদ্য তাৰে ড্ৰেছবিলাক বেলেগ।
আমাৰ। প্লেনিঙত আমাৰ প্লেনিঙত আ এইবাৰ আ ক'ত ক'ত যোৱাৰ প্লেনিং আছে গম পায়নে?
হয় এইবাৰ নাপাওঁ আপুনি লিষ্টখন কৈছিলে মোৰ মনত নাই, কওঁকচোন কওঁক কওঁক।
ফলছ শ্বিলং মেঘালয়ত যাম, এলিফেণ্ট আৰু যাম আপোনাৰ ইফালে ৱা কাবা ফলছত যাম।
হয়।
চ' সেই সেইপিনে এইপিনে মানে আৰু কেইটামান ৱাটাৰফল আছে। সৰু সৰু মানে সেইবোৰো চেষ্টা কৰিম যোৱাৰ।
হয় মই মানে এইবাৰ অলপ বাহিৰতে যাম বুলি ভাবিছোঁ, ভিজ্জা বনাইছোঁ। মই মা মই মানে লণ্ডন যাম বুলি ভাবিছো।
ক'ত যাব?
লণ্ডন।
লণ্ডন।
ল লণ্ডন।
লণ্ডন? আচ্ছা, আচ্ছা, আচ্ছা। মানে লণ লণ্ডন যাব আপুনি?
হয়, ইউ এছ এ আমেৰিকা, আফ্ৰিকা। ভালেকেইখন তেনেকে দেশ চাম আৰু, জীয়াই থাকা কেইদিন আৰু
এপ্লাই কৰিছে? পাছপৰ্ট ভিজা। অ তোমাৰ ইছোঁ হল নে ভিজা?
হয় ইচু হৈছে আ ইচো মোৰ এই বছৰতে হ'ব অক্টোবৰ মাহত। তাতে আমি যাব পাৰো। আপুনিও কৰিব পাৰে দেখোন, আপুনি টকাৰ আপোনাৰ অভাৱ নাই।
ত দেখোন এতিয়া চাওক ভালেইখিনি বাজেট লাগিব ন।
লাগিব লাগিব। উম চিলেক মনেদি ভাবিছো এতিয়া আহক আহি চাওক আগতে। পইচা মিলিলে তাৰে দৃশ্য উপভোগ কৰি আপোনাক
ডাঙৰ এটা বাজেট লাগিব।
হয় আপোনাক ভিডিঅ' কলেৰে তাৰে প্ৰাকৃতিক দৃশ্য দেখুৱাম। আপোনাৰ তাৰ পৰাই অনুভৱ যেন লাগিব যোৱা
উম হুম আৰু চাওক লণ্ডনটো ত' ইউ এছ এত নপৰে ন লণ্ডনটো ইউ কেত পৰে।
অ' ইউ কেত পৰে।
হয়।
আচ্ছা। মই ভালকে নাজানো মই গুগল কৰি চাব লাগিব। অ' গোটেইখিনি। আহ। আৰু আফ্ৰিকা
হেৰি আপুনি তেনেহ'লে আপোনাৰ তেনেহ'লে মানে ভিজাত যে এপ্লাই কৰিছে এইটো কি ইউ কে ভিজা? মানে অল ইউ কেৰ ভিজা হয় নে ইউ এছ এৰ ভিজা হয়?
ইউ এছ এ ভিজা হয় বুলি কৈছে নেকি তেনেকুৱা
অ' আচ্ছা, আচ্ছা। বাৰু ময়ো ইমান বিশেষ এটা গম নাপাওঁ মানে এতিয়া ইও এছ এ ভিজা লৈ মানে ইউ কেত যাব পাৰিব নে নাই।
মই মানে ডিটেলছ লোৱা নাই কেৱল ভিজা বুলি কৈছে, ভিজা বনাইছো তেনেকে কৈছে। মই ভালকে হেৰি কৰা নাই ভিজা। মই যাব পাৰিলে হ'ল আৰু
ভালেই তেনেহ'লে আপোনাৰ বাজেট আছে আপোনাৰ যোৱাৰ কাৰণে প্ৰস্তুতি লৈ আছে যিহেতু
তাতে আমাৰ আলহী আছে।
উম হ
হয়, তাতে আমাৰ মামা আছে।
অ'।
হয় আপোনাৰ থকা বুলি কৈছিল নেকি?
নাই নাই আমাৰ মানে তাতে কোনো নাই। আমাৰ তাতে কোনো নাই। আপুনি সেইদিনা কৈছিলে ন? ত' সেইটোৱে আমাৰ তাতে কোনো নাই মানে অ' তাতে মোৰো যাব মন আছে দিয়া চুইজাৰলেণ্ড, লণ্ডন। এইবোৰ জেগা দেখাৰ ইচ্ছা আছে। কিন্তু এই বহুত তাতে গ'লে বহুত টকা পইচা খৰচ হয়। তাৰ মানে সেইটোয়ে আৰু সেই হিচাপে আয়টোও থাকিব লাগিব ন? আপোনাৰ আয় আছে, ভাল ইনকাম আছে। তেতিয়া সেইকাৰণে আপুনি যাব পাৰিছে, প
হয় আগতে মানে আগতে মানে চাই লওঁ আহ পইচা যোগাৰ কৰি লওঁ। তাৰপিছত আপুনিও ওলাব ভাল লাগিব একেলগে মিলি যাম আৰু ফুত
বাৰু চাওঁ মইতো মানে সপোনতে দেখিছোঁ, আহ' এতিয়া বাস্তৱত পৰিণত হ'ব পাৰে নে নাই।
হয়, হয়, কি নিশ্চয় হ'ব আপুনি চেষ্টা কৰিব লাগিব অলপ। বিশ্বাস নিজৰ উপৰত পইচা এনেকে তোমাৰ দুটা দুটা চাকৰি অপোনাৰ কিহৰ
হয়। যাবতো মন চবৰে থাকে এতিয়া মৰো আছে যাব যোৱাৰ মন। এতিয়া চাও কি হয় এতিয়া ভগৱানে যদি লৈ যায় তেতিয়াতো ভালেই হ'ব।
সেইটোৱে আপোনাৰতো ভাগ্য ভালেই আৰু মানে ঠিকে আছে বাৰু, অ' হেৰি অ মানে কি কৈ আছিলোঁ মই আপোনাক এই
হা!
মানে শ্বিলঙত যে যাম আমি, শ্বিলঙত যাম মেঘালয়ত ত' তাতে আপুনি মানে যাৱাত টো মানে একদম সঠিক মানে খাটাং খাটাং না?
হয়, তাতে নিশ্চয় মই যাম। উম প্ৰয়েক বছৰে যাওঁ আপুনি গমে পই দেখোন মই আপোনাৰ লগত যে প্ৰতি বছৰে গৈছিলোঁ। পাহৰিছে
প্ৰতিবছৰে, কি ক'লে? কি কলে বুজি মানে শুনা নাপালো?
আপোনাৰ লগত মই গৈছিলো শ্বিলং, দাৰ্জিলিং, ছিকিম, নেপালতো গৈছিলো। আমি দুহেজাৰ বিচ চনতে গৈছিলো।
অ অ আচ্ছা আচ্ছা, সেইটো মোৰ ইমান মনত নাই, অ', অ' গৈছিলে গৈছিলে আপুনিও আছিলেতো তেতিয়া। তেতিয়া আমি মই ইমান তাৰ মানে আপোনাক চিনি পোৱা নাছিলো।
চিনি পোৱা নাছিল ন, গ্ৰুপত গৈছি
গ্রুপত গৈছিলো যে তেতিয়া মই ইমান তাৰে পৰা এইটো লাহে লাহে হ'ল ন আমাৰ মানে মানে ধৰক বন্ধুত্বতো মানে আপোনাক চিনি পালো, তেতিয়া সিমান টা চিনি পোৱা নাছিলো আপোনাক। হয়, হয় আপুনি গৈছিলে-গৈছিলে। আৰু তেতিয়া আপোনাৰ মানে মানে চেহেৰা পাতি অলপ বেলেগ আছিল।
অ'তেতিয়া মানে মোৰ চেহেৰা অলপ বেলেগ আছিল। বলিয় শকত আছিল। হয় আপুনি শকত আছিলে, মই ময়ো শকত আছিলো, আপুনি মত কে বেছি শকত আছিলে তেতিয়া দুই হেজাৰ সাত চনত। সাত চনত গৈছিলোঁ আমি।
দুইহাজাৰ সাতত।
সাঁতত হয়।
গৈছিলোঁ ন।
হয় আৰু আপোনাৰ মা দেউতা আছিলে আৰু আপোনাৰ ভণ্টি আছিল যে তোমাতকে সৰু ভন্তি মনত আছে
হয় গৈছিলোঁ আমি, তেতিয়া ময়ো সৰু আছিলোঁ দিয়কচোন। ইমান সেইকাৰণে মানে এটা মনত নাই মোৰ। তেতিয়া ময়ো সৰু আছিলোঁ ভালেখিনি সৰু আছিল ইমান এতিয়াতো ডাঙৰ হৈছো দিয়কচোন আগৰ কথাবিলাক মানে এতিয়া ইমান এটা সঠিকভাৱে মনত নাথাকে।
অলপ ফূৰ্তি ফাৰ্তা কৰিম একেলগে।
বাৰু এইটোৱে ভাবিছোঁ মই, এইবাৰটো আৰু মানে পুৰা একদম মজা আনন্ তো একদম ফূৰ্তি কৰিবই লাগিব যিমানখিনি পাৰোঁ।
ৱা মই
হয়, যাম যেতিয়া একদম মানে দশ দিনৰ ট্ৰিপত একদম পুৰা একদম মানে আ উপভোগ কৰি আহিম, তাৰে মানে পৰিৱেশ তাৰে
ঝর্ণা, কালচাৰ, ড্ৰেছ, খোৱা খাদ্য।